অহ, কোৱাচোন।
কি কৰি আছা?
দ'
হেল্ল', শুনিছেনে? অহ, কি ক গুড ইভিনিং, কি কৰি আছা?
অ', ৰ'বা।
অহ, এনে আছোঁ। ভাত পানী খালানে?
অহ, খালোঁ, তুমি খালা?
অহ, ময়ো খালোঁ। এনে খবৰ পাতি ভাল
অ', ভালে আছোঁ।
হয় নেকি?
তুমি খালা ভাত পানী?
অহ, মই খালো, এনে আজি বতৰটো কেনেকুৱা তোমাৰ পানে?
বতৰটো ভালে আছে বৰ্তমান।
হয় নেকি? ভালে আছে, অ', আমাৰ ইয়াতেওঁ অলপ মানে বৰষুণ দিছিলে, এতিয়া অলপ ৰাস্তাটো বৰষুণৰ কাৰণে বান পানী হ'ল, এইটো অসুবিধা হ'ল আৰু কি বুলি আজি অলপ কি, তোমাৰ অ', জীৱনৰ লক্ষ্যৰ বিষয়ে কথা পাতো।
অহ,
কি কোৱা তুমি?
জীৱনৰ লক্ষ্যৰ বিষয়ে কথা পাতো। তোমাৰ জীৱনৰ লক্ষ্য কি?
মোৰ বেংকত চাকৰি কৰা ইচ্ছা আছে।
হয় নেকি, অহ, অহ, ত' তোমাৰ জীৱনৰ লক্ষ্যটো ডাঙৰে আছে দেখোন।
অ', ডাঙৰেই আছে, হয়।
অহ, নে তুমি আজিৰ পৰা পাঁচ বছৰ পিছত তুমি ক'ত দেখিবলৈ বিচাৰা?
বেংকত।
বেংক। হয় হয়, মানে এতিয়া মানে, কিবা এটা মানে সৰু মৰা জব পালেও ভাল। ন', মই যাতে মানে মই কমাৰ্চ লৈ পঢ়ি আছোঁ, মোৰ ফাইনেন্স মেজৰ হয়। চ' মানে মই এতিয়া মানে কম্পিউটাৰতটো শিকা নাই, অ', এতিয়া এছ বি আই বেংকৰ মানে, অ', পষ্টটো ওলাইছে। ত' মইতো এতিয়া মানে হেৰি, এপ্লাই কৰা নাই বৰ্তমান। অ', হেৰি মানে মোৰ মই কম্পিউটাৰতো মই বেছি নলেজ অকল আছে। এতিয়ালৈকে কমপ্লিট শিকা নাই, চ' অগৰ হতাত কে মোৰ চিলেক্ট হলেটো, মানে কম্পিউটাৰটো নলেজ থাকিব লাগে ন'।
হয় হয়, সেইটোতো হয়। কম্পিউটাৰ নলেজটো লাগে আৰু তোমাৰ, বেচিক নলেজ দি নহয় আৰু।
হয় বেচিক নলেজ, অ', অ', অ', হয় হয়, সেইকাৰণে মানে এতিয়া মই এতিয়া কৰা নাই বৰ্তমান, মই পঢ়ি আছোঁ ন', চ' মই এতিয়া ভাবিছো মই এইটো এছ বি আইত কৰিম। আৰ বি আই মানে, যিকোনো এটা এতিয়া সৰু সৰা পৰাই ডাঙৰ কৰিম ন'। ত', মানে এতিয়া মোৰ ডিগ্ৰী কমপ্লিট হোৱা নাই মোৰ আৰু কম্পিউটাৰ প্ৰপাৰলি মোৰ নলেজো নাই অ', ঠিক আ নে এতিয়া অ', মই এপ্লাই কৰা নাই। হয় হয়, গ্ৰেজুৱেচনৰ পাছত মই কৰিম।
অ', অ', তোমাৰ লক্ষ্য ডাঙৰে আছে বাৰু, ভৱিষ্যত তোমাৰ উজ্জ্বল হওঁক। অ', অ', হয় নেকি?
হয়। মানে, তোমাৰ মই সুধিব পাৰিমনে?
সুদা কিয়
অ', মানে অ', তোমাৰ লক্ষ্যটো কি মানে?
মোৰ জীৱনৰ লক্ষ্য তো আজিৰ পৰা পাঁচ বছৰৰ আগতৰ মোৰ জীৱনৰ লক্ষ্যটো এটাই আছিলে। যিহেতু মই ডিফেন্স লাইন এই অসম পুলিচ নহলে অসম ছেফ গাৰ্ড। কিবা আৰু ডিফেন্স লাইডৰ এটা জব লাগে আৰু
অ', এতিয়া মানে হয় -হয় ডিফেন্সৰ হয়।
কাৰণে অলপ পঢ়ি আছো। যিহেতু হলে মানে হ'ল নহলে মানে তাৰপিছত আহ অপচন বিও ৰাখিব লাগে যেনেকুৱা
হয়-হয়।
ৰাখি থৈছো। যিহেতু মই হেৰিত বছৰত যদি ডিফেন্স লাইন নহ'লে বা তোমাৰ কিবা নহ'লে আৰু তাৰপিছত মই বাহিৰৰ দেশ
অ', অ', অ', বিদেশলৈ যাব চেষ্টা কৰিবা? অ', অ', হয়- হয় অ', তুমি বিদেশলৈে হয় বিদেশলৈ যাবলৈ তুমি মানে কোনটো দেশ মানে ভাবিছা?
তেনেকুৱাতো দেশ ভাবিছো এটা যেনো যিহেতু তাতে যাওঁতে পই ছা বেছি নালাগক আৰু তোমাৰ অ', অ', অ'। চেলেৰিও কমেই আহিব। আৰু ডুবাই যাম বুলি ভাবিছো। যাতে তোমাৰ পইচাটো বেছি নাযায়।
হয় -হয় তুমি অ', অ', অ', তুমি ডুবাই যাব পাৰা মই অলপমান মানে বিদেশৰ ইমান নলেজটো নাই মোৰ অ', তথাপিও মানে এতিয়া তুমি ডু গৈ গলে মানে তুমি চা এতিয়া ভিজা বনালা, হয় নে? ভিজা লগোৱাৰ এতিয়া তোমাৰ কোনোবা ফা চিনাকী য়া অথবা মানে এজেঞ্চী পৰাই তুমি কৰিলা ন ছ' তাৰে পৰা তোমা ৰ পইচা লয় বাট হৈ যায় আৰু ইজৰাইলো আছে যাতে তুমি অ', ইয়াৰে পৰা, হয়, হয়, হয়। অ', জাপানৰটো নাজানো, হয়, এতিয়া ইজৰাইলত তুম মি বেছি নহয় মানে অ', সাত, আঠ লাখ মান ইমান। দি পেলাই ইয়াত তুমি অ', এনেকাও কৰিব পাৰা যেনে তুমি এ টি পাৰ্চেণ্ট দিলা, এতিয়া মোৰ তাত এতিয়া নাই তাতে মই হেৰি কয় কাম কৰি পেলাই তোমাক ঘূৰাই দিম বুলি কওঁতে তুমি দিব পাৰা এনেকা চিটুৱেচনো আছে।
অ', সেনেকুৱা মই শুনিছো অ', তেনেকুৱা হয় শুনিছোঁ বাৰু, অ', যিহেতু যাব পাৰি ফিফটি পাৰ্চেণ্ট। আৰু তাৰপিছত উম, আহিকে। আৰু সিহঁতে অলপ ইণ্টাৰেষ্ট লয়।
হয় হয়, ইনটাৰেষ্ট, হয় হয়, ইনটাৰেষ্ট লয় এতিয়া বিদেশৰ কথা, কি বিদেশৰ কথা কিনো কওঁ এতিয়া আমাৰ দেশতে বহুত কাম আছ এতিয়া তুমি যেনেকা কৰা ডিফেন্সৰ হয় নে, চ' ডিফেন্সৰ কেঞ্চি বহুত ওলাইছে, বুজিছা এতিয়া মানে
থৈছো বাৰু।
হয়। অ', অ', ডিফেন্সত মানে ইমান গিটা মানে, অ', মানুহৰ চিলেকচন হৈছে। যাতে তোমাৰে হওঁক আশা কৰিছো আৰু। হলে উম, ভাল কথা। আমাৰ অসমতে কাম দিলেও বহুত ভাল কথা হয় কি নহয়, আমাৰ দেশৰ কাৰণে কিবা এটা কৰিলে বহুত ধুনীয়া কথা হয়, ভাবিছ ভাল লাগিছে তোমাৰ কথাটো।
অ', তুমি অ', একদিন ভাবিছা সেইটো তোমাৰ কিবা নেক্সট প্লেন আছে নেকি?
মই নেক্সট প্লেণ্টটো মানে মোৰ মাইণ্ড ছেতাপ আপতটো সৰুৰ পৰাই মই যেতিয়া মানে কমাৰ্চ হয় মই যেতিয়াও ফাৰ্ষ্ট ইয়েৰৰত আহিলো মোৰ কমাৰ্চ মানে ললো। অ' তেতিয়া পৰা মই ভাবিছো আৰু মই বেংকিংয়ে কৰিম। আ তাৰ বাহিৰত আৰু কিবা। পালে মানে মই অ মোৰ মত। তে গৰভেন্ট চাকৰিত। কৰিব মোৰ ইচ্ছা নাই।
হয় নেকি?
হয় মই মানে।
আৰু তোমাৰ প্ৰইভেট কৰিম বুলি কলা বেং কত হয়। তুমি ক'লা ঠিকেই ক'লা। প্ৰাইভেট কৰিম বুলি। তাৰপিছত তোমাৰতো যিহেতু। প্ৰাইভেট কৰোঁতে তোমাক সেইটো লাগিব যে প্ৰায় চৰকাৰী বেংকত পালে যেনেকুৱা হেই। এছ বি আই হ'ল। অ বন্ধন বেংক হ'ল যেনেকুৱা। বেংক বোৰো আছে ইউকো বেংক। সেহটোতো গভমেণ্ট হয়।
হয় অ অ মই অৱ কৰিম কিয় মানে হেৰি এতিয়া মই এতিয়া যেনেকা মোৰ হতকে মই ডিপ্ল'মা আই টি এইবিলাক মোৰ কম্পিউটাৰ কৰ্চটো মোৰ কমপ্লিট হ'ল নহ ত এতিয়া মই আগত ত মোক কোনো বেংকে মানে গৰ্ভমেন্ট বেংকেটো মোক আহিকেতো এপইন্টমেন্ট লেটাৰটো নিদিয়ে ন।
সেইটোতো হয় তোমাৰ কোৱালিফাই কৰিব লাগিলে, তাৰ কাৰনে তাত কোৱালিফাইড কৰিব লাগিব হয় হয় তাতে তোমাৰ অল
ব আৰু পৰীক্ষা দিয়া মই যেতিয়া প্ৰাইভেট কৰিম যেতিয়া মোৰ নলেজ লেজ থাকিব ন
অ সেইটোতো হয় তোমাৰ নলেজটো লাগিবই যিহে যি ক্ষেত্ৰতো তোমাৰ নলেজটো। ভাল নলেজ লাগিব তাৰপিছতে তুমি ভৱিষ্য ভৱিষ্যত তুমি উজ্জ্বল কৰিব পাৰিবা। যিকিনো তোমাৰ নলেজ নাথাকিলে ভিবি উজ্জ্বল নহয়। তাৰ কাৰণে আমি চেষ্টা কৰোঁ। কৰিব লাগে।
অ এতিয়া গৰমেনত। ক'লে আ। কিবা হৈ গ'লে আৰু চৰকাৰক আমি দিব লাগিব আপডেট বিলাক হয় কি নহয়। এতিয়া কোনো অ। কোনো হতকে উ নাজানে ন। মই ভাবিছোঁ আগত মই প্ৰাইভেট কৰি চাওঁ কেনেকা হয়। অ মই এপ্লাই কৰিম। অ এনেকা নহয় কি গভমেন্ট চাকৰি একেবাৰেই নকৰোঁ। আৰু কিছুমান কিছুমান থাকে ন গমেন্ট চাকৰি এইটো বেলেগ কথা।
অ বহুত গেণ্ট পাবা তুমি অ তোমাৰ লোনৰো ক্ষেত্ৰতো গভমেন্ট চাকৰি আছে তোমাৰ। প্ৰাইভেট বেংক। কৰোঁ আছে তোমাৰ। বহুত ধৰণৰ। বে তোমাক। জব আছে যি বেংকৰ ক্ষেত্ৰত যিহেতু বাই প্ৰাইভেট। আৰু তোমাৰ ইহতে চেলেৰী অলপ। কম হ'ব পাৰে ইনচেণ্টিভ বেছি হয়। এনেকুৱা জব বোৰ আছে। এনেকুৱা তোমাক কেনেকুৱা জব। চেলেৰি থকা জব লাগে।
মই চেলেৰি থাকাই জব লাগে। এতিয়া চেলেৰি থাকে। এটা হলে মানে এটা হেৰি হয় আৰু অ মানে।
কি হয় অহ বুজিলো তুমি ক'ব কি বিচাৰিছা যিহেতু কাম কৰি থাকিলে মানে যিমান কাম কৰিলে সিমানে চেলেৰি আহিব ইনচেনটিভ কাম নকৰিলে মানে তোমাৰ চেলেৰি তেনেকুৱা ইনচেন্টিতো নাহে হয় হয় তুমি ঠিকেই কলা
এতিয়া চেলেৰি থাকিলে কি হয় মানে এতিয়া য়া আমাৰ চেলেৰত মানে আমাৰ ছুটিৰ দিনো থাকে এতিয়া ছুটিৰ দিনটোত হয় চেলিৰে থাকিলে আমাৰ ছুটি উম
ছুটি দিনত কাম কৰিব পাৰিবা আৰু তাৰপিছত তুমি অহ কিবা আৰু কিবা বেলেগ আৰু তোমাৰ বেলেগ কিবা কৰিব পাৰা আৰু ইনচেটিভ থাকিলে তুমি তাতে মাথা মাৰি থাকিব লাগিব লাগিবা।
হয় হয় আৰু কিবা কাম নাথাকিলি না থাকিলে মানেও অহ কি কাম কৰিম এতিয়া কাম নাথাকিলে মই পইচা নাপাও এনেকা হয় ন ত' চেলেৰি থাকিলে এতিয়া অহ কাম নাথাকিলেও মই চেলেৰি পাম মোৰ এনেকা হয় আৰু এতিয়া তুমি হতকে বেমাৰ হলা। ন এতিয়া তুমি হতকে বেমাৰ হলা তুমি কাম কৰিব পাৰ নাই হয় নে তুমি এপ্লিকেশ্যনো দি দিলা তুমি এপ্লিকেশ্যন দিয়াৰ পাছতো তোমাক ধৰি তোমাৰ তুমি কাম নকৰা পইচাত তোমাক থৰি না দিব নেদিয়ে নহয় চেলেৰি হলেতো তোমাক চেলেৰি টো দিবই লাগিব বিকজ্ তুমিতো তোমাৰ গা বেয়া আছিল যে সেইকাৰণে চেলেৰিটো ভাল মোৰ মোৰ মতে
অহ দিয়া ঠিক আছে দিয়া ইয়াৰ বিষয়ে ভাল অহ দিয়া ঠিক ইয়াৰ বিষয়ে পিছত ভালকে কথা
অ ঠিক আছে দিয়া। ধন্যবাদ।